অ'
অ', অ', কি কৰিছা?
মই এনে আছোঁ দিয়া বহি আৰ, তুমি কি কৰি আছা?
এই ময়ো এই অলপমান অ' বজাৰৰ পৰা আহিলোঁ আহি অলপ এতিয়া অলপ বহিছোঁ আৰু ঘৰত।
অ' পিছে খবৰ পাতি ভাল।
অ' ভাল ভাল ভাল ভাল মোৰো অ' তোমাৰ ভালনে?
মোৰো ভালে দিয়া।
অ'। এই ইয়াতে ঠিক আছে তেতিয়া আমি অলপ জল সংৰক্ষণ টপিকৰ ওপৰত অলপ কথা পাতোঁ আৰু আমি দুটাই।
অ' এইটো এটা ভাল বিষয় ঠিকে আছে ঠিকে আছে কোৱা।
হয় হয় হয়, পিছে ঠিক আছেতে সুধো। তোমাৰ মতে জল সংৰক্ষণ কিয় ইমান দৰকাৰী বুলি ভাবা নো?
অ' ক'ব গ'লে মোৰ মতে পানী আৰু আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ যিহেতু।
হয়।
সেয়ে মই খোৱা কৃ খোৱা হওঁক বা কৃষি দৈনন্দিন কাম কাজ আৰু উদ্যোগ সকলো ক্ষে ক্ষেত্ৰতে আমাৰ পানীৰ প্ৰয়োজন হয়।
উম।
সেয়া মই আমি পানীৰ অপচয় নকৰি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে ইয়াক। শেষত ক'বলৈ গ'লে জল সংৰক্ষণ মানেই জীৱন সংৰক্ষণ বুলি মই ভাবো।
হয়, হয়, হয়, ঠিকেই কৈছা ঠিকেই কৈছা।
পিছে তুমি দৈনন্দিন জীৱনত পানীৰ ৰক্ষা কৰিবলৈ কি কৰা?
অহ, মই অযথা টেপ খুলি নাৰাখোঁ। আৰু যিমান প্ৰয়োজন সিমানহে পানী মই ব্যৱহাৰ কৰোঁ। আৰু লগতে মই আনকো পানী অপচয় কৰিবলৈ কওঁ, কওঁ আৰু অপচয় নকৰিবলৈও কওঁ আৰু সৰু, সৰু ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
অ'।
অ', আৰু মোৰ মতে প্ৰতিজনে নিজৰ পৰাই আৰম্ভ কৰা উচিত আৰু এইটো বস্তু।
নিশ্চয়, নিশ্চয় তুমি এইটো ভাল কথা কৈছা। মই এনেকুৱাই কৰোঁ আৰু পানী আমাৰ যিহে তু দৈনন্দিন জীৱনৰ বহুত লাগতিয়াল বস্তু।
অ'।
সেয়ে মই ইয়াক বেছিকৈ মানে ব্যস্ত যাব নিদিওঁ পানীখিনতি।
হয়, হয়, হয়, হয়।
পিছে তোমাৰ মতে পানী অপচয় কৰিলে আমাৰ কি, কি সমস্যা হয় বুলি ভবা?
অহ, মোৰ মতে পানীৰ অপচয় কৰিলে, ভৱিষ্যতে বিশুদ্ধ পানীৰ অভাৱ হ'ব পাৰে আৰু কৃষি উদ্যোগ আৰু মানুহৰ দৈনন্দিন জীৱনত বহু অসুবিধা দেখা যাব।
অ'।
মই ভাবো যে এই সমস্যাৰ প্ৰতি এতিয়াৰ পৰাই সচেতন হোৱা উচিত আমি। আৰু শেষত ক'বলৈ গ'লে মই এইটোৱে ভাবোঁ যে কি পানীৰ প্ৰতিটো ৰূপালেই মূল্যৱান হয়।
নিশ্চয়, নিশ্চয় আমাৰ পানী আমি আমাৰ পানী বহুত মূল্যৱান সম্পদ হয়, আমাৰ বাবে।
হয়, হয়। পিছে তুমি কোৱাচোন জল সংৰক্ষনৰ বাবে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব বুলি ভাবা তুমি?
ক'ব গ'লে মোৰ মতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় আৰু ঘৰৰ পানী অপচয় কৰাতো বন্ধ কৰিব লাগে।
হয়।
আৰু বৰষুণৰ পানী সংৰক্ষণৰ বিষয়ে জানিব লাগে।
হম।
আৰু আনকো সচেতন কৰিব লাগে মোৰ হিচাপত।
হয়, হয়।
মই সেইয়া ভাবো।
অ', মই এইটোয়ে ভাবো, ছাত্ৰ ছাত্ৰীসকলে পানীৰ অপচয়টো বন্ধ কৰিব লাগে। এইটো শিক্ষা ল'ব লাগে তেওঁলোকে।
অ'। পিছে কোৱাচোন তোমাৰ মতে চৰকাৰে সংৰক্ষনৰৰ বাবে কি, কি ব্যৱস্থা লোৱা উচিত?
মোৰ মতে চৰকাৰে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা বৃদ্ধি কৰিব লাগে।
অ'।
আৰু নদী, পুখুৰী আদি সংৰক্ষণ কৰিব লাগে।
অ'।
আৰু লগতে জনসাধাৰণৰ মাজতো সচেতনতা বৃদ্ধি কৰাৰ বাবে অধিক কাৰ্যসূচী হোৱাতটো কাৰ্যসূচী হোৱাটো উচিত আৰু কাৰ্যসূচী ল'ব লাগে চৰকাৰে এইটো।
অ'।
আৰু মই এইটোও ভাবো যে চৰকাৰ আৰু জনসাধাৰণে একেলগে কাম কৰিলে এটা ভাল ফল পোৱা যাব।
নিশ্চয়, নিশ্চয়, নিশ্চয় ভাল ফল পোৱা যাব আমাৰ যদি চৰকাৰো জনসাধাৰণে একেলগে ভাল কাম কৰে।
হয়, হয়। পিছে তুমি আৰু কি ভাবা যে জন যে ভাবা যে এই এই বিষয়টো আৰম্ভণিতে আৰু তুমি কি কব বিচাৰা।
মোৰ মতে জনসংৰক্ষণ আমাৰ সকলোৰে যিহেতু এটা দায়িত্ব।
উম' হয়।
সেইবাবে আমি আজিৰ পৰা পানীৰ সঠিক ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলাৰ তোলাৰ অভ্্যাসটো কৰিব লাগে তেতিয়াহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও বিশুদ্ধ পাণী সুৰক্ষিত থাকিব।
হয়, হয়, হয় ঠিকেই কৈছা তুমি।
পিছে তোমাৰ মতে বৰষুণৰ পানী সংৰক্ষণ কিয় দৰকাৰ?
মোৰ মতে বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভৱিষ্যতে পানীৰ অভাৱ বহু পৰিমাণে কমি পাব।
অ'
আৰু এই পানী কৃষি বাগিচা আৰু ব ত ব্যৱহাৰ কৰিব পাৰিব আৰু মই ভাবো যে প্ৰতিখন ঘৰ আৰু বিদ্্যালয়ত এই ব্য্ৱস্থা থাকিলে ভাল হয় আৰু শেষত ক'বলৈ গ'লে এইটোৱে যে বৰষুণৰ পানী সংৰক্ষণৰ এটা বহুত ভাল পদক্ষেপ।
নিশ্চয়, নিশ্চয় আমি বৰষুণৰ পানীটো সংৰক্ষণ কৰিব লাগে।
হয়, হয়, হয় পিছে তুমি ঘৰত পানীৰ অপচয় কেনেকৈ ৰোধ কৰা?
মই বিশেষকৈ ঘৰৰ পানীৰ অৱস্থা ৰোধ কৰিবলৈ এটা চেষ্টা চলাওঁ। আৰু মই কাম শেষ হলে টেপটো বন্ধ কৰি দিওঁ কিবা কাম থাকিলে। আৰু দাঁত মছতে বা হাত ধওঁতে অযথা পানী বৈ যাবলৈ নিদিওঁ আৰু পৰিয়ালৰ আন সদস্যক মই পানী সাৱধানে ব্য্ৱহাৰ কৰিবলৈ কওঁ। সেয়ে মোৰ মতে সৰু অভ্যাসে আমাৰ পানী সুৰক্ষাত ডাঙৰ সহায় কৰে বুলি মই ভাবোঁ।
হয়, হয়, হয় এইটো বহুত ভাল অভ্যাস তোমাৰ বাৰু।
অ' পিছে তোমাৰ মতে পানীৰ অভাৱে মানুহৰ জীৱনত কি প্ৰভাৱ পেলাই বুলি ভাবা?
আহ' মোৰ মতে কবলৈ বিচাৰো যে মোৰ মতে পানীৰ অভাৱ হলে খোৱা আৰু কৃষি আৰু দৈনন্দিন জীৱনৰ বহু কাম ব্য্য়াহত হয়।
অ'
আৰু বহু ঠাইত মানুহে বিশুদ্ধ পানীৰ বাবে কষ্ট কৰিবলগীয়া হয়।
অ'
আৰু ই আফ্ৰিকা মহাদেশত এইবিলাক দেখাই যায়। আৰু মই ভাবো যে এই সমস্যাৰ সমাধানৰ বাবে আমি সকলোৱে সচেতন হোৱা উচিত। আৰু
উ'
শেষত মই আৰু এটা কথা কওঁ যে এ' পানী অবিহনে জীৱন চলিব নোৱাৰে। উ'
নিশ্চয়, নিশ্চয় পানীৰ অবিহনে জীৱন চলাটো অসম্ভৱ কথা
হয় হয় পিছে, বিদ্যালয়ত জল সংৰক্ষনৰৰ বাবে কি কি কৰিব পাৰি বুলি তুমি ভাবা?
মই ক'ব গ'লে, মোৰ মতে বিদ্যালয়ৰ পানীৰ অপচয় বন্ধ কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সচেতনতা বা জল সংৰক্ষণ সম্পৰ্কৰ কাৰ্যসূচী আয়োচন কৰাৰ, কৰিব লাগে তেওঁলোকে। মই এয়ে ভাবো যে, মোৰ মতে বিদ্যালয়ৰ পৰাই ভাল অভ্যাসতটো গঢ়ি উঠে যিহেতু, এনেকুৱা কৰিব লাগে বুলিয়ে মই ভাবো।
হয়, ঠিকে, ঠিকে ল, তোমাৰ বব্যসটো মোৰ ভাল লাগিছে। অ', পানীৰ অপচয় সঁচাকৈ বন্ধ কৰিব লাগে।
অ', অ', পিছে তোমাৰ মতে গছ ৰোপন আৰু জল সংৰক্ষণৰ মাজত কি সম্পৰ্ক আছে বুলি ভবা?
মোৰ মতে, গছে বৰষুণ বৃদ্ধি কৰাত সহায় কৰে, আৰু মাটিত পানী ধৰি ৰাখিবলৈও সহায় কৰে। আৰু গছ গছনি থাকিলে মাটিৰ আদ্ৰতাও বজাই থাকে, আৰু মই ভাবোঁ বো যে, গছ ৰোপন জল সংৰক্ষনৰৰ বাবে দৰকাৰী। আৰু এইটোও কওঁ যে, গছ আৰু পানী ইটো সিটোৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হয়।
নিশ্চয়, নিশ্চয়। মইও সেয়ে ভাবো। মই তোমাৰ কথাটোৰ পততে মতামত।
হয়, হয়, হয়, ঠিকে আছে দে।
বাৰু, বাকী, কোৱাচোন তুমি বন্ধু বান্ধৱক জল সংৰক্ষণৰ বাবে কেনেকৈ সচেতন কৰিবা?
মই মোৰ, মই তেওঁলোকক পানীৰ মূল্যৰ বিষয়ে বুজাম। আৰু অপচয় নকৰিবলৈ ক'ম, আৰু লগতে নিজৰ ভাল অভ কাষ মানি চলি, চলাৰ উদাহৰণটোও দিম তেওঁলোকক। সেয়ে, মোৰ মতে সচেত। সতনতাৰ জৰিয়তে ডাঙৰ পৰিৱৰ্তন আনিব পাৰি বুলি মই ভাবোঁ।
উম, ঠিকে, ঠিকে, ঠিকে। অ', তোমাৰ এই সচেতনটো মোৰ ভাল লাগিল।
পিছে তোমাৰ মতে, ভৱিষ্যতে জল সংৰক্ষণৰ গুৰুত্ব আৰু বাঢ়িব নেকি?
মোৰ মতে, নিশ্চয় বাঢ়িব দেই। জনসংখ্যা বৃদ্ধি আৰু পানীৰ চাহিদা বাঢ়ি থকাৰ বাবে ভৱিষ্যতে জল সংৰক্ষণ খন বা আৰু অধিক প্ৰয়োজনিত হৈ হ'ব। আৰু মই ভাবো যে আজিৰ পৰাই সচেতন নহ'লে পিছত ডাঙৰ সমস্যা হ'ব। আৰু শেষত মই এইটোও কওঁ যে জল সংৰক্ষণ ভৱিষ্যতৰ বাবে একান্ত প্ৰয়োজনীয় হৈ পৰিব।
নিশ্চয়, নিশ্চয়, মইও সেয়ে ভাবোঁ যে আমাৰ জল সংৰক্ষণটো ভৱিষ্যতৰ বাবে বহুত প্ৰয়োজনীয়।
হয়, হয়, হয়, পিছে তুমি দৈনন্দিন জীৱনত পানীৰ স সঠিক ব্যৱহাৰ কেনেকৈ কৰা?
মই বিশেষকৈ ক'বলৈ গ'লে, মই যিমান প্ৰয়োজন সিমানেই পানী ব্যৱহাৰ কৰোঁ। আৰু কাম শেষ হ'লে টেপ বন্ধ কৰি দিওঁ আৰু অযথা পানী নষ্ট নকৰোঁ মই। আৰু পৰিয়াল হওঁক বা আন সদস্যসকলকো এই অভ্যাস মানিবলৈ উৎসাহ দিওঁ। সেয়ে, মই মোৰ মত তে পানী সঞ্চয় কৰাৰ আৰম্ভণি নিজৰ ঘৰখনৰ পৰাই হোৱাটো উচিত বুলি
হয়, হয়, হয়, ঠিকেই কৈছা তুমি। পানীৰ সঞ্চয় কৰাটো আৰম্ভণিতে নিজৰ ঘৰখনৰ পৰাই উচিত।
অ', পিছে তোমাৰ মতে তে নদী, পুখুৰী আৰু জলাশয়ৰ সংৰক্ষণ কিয় দৰকাৰ বুলি ভাবা?
অ' মোৰ মতে এইবাৰ এইবোৰে বিশুদ্ধ পানীৰ গুৰুত্বপূৰ্ণ উৎস হয়।
অ'
আৰু যদি মান আমি মানুহে এইবোৰ দূষিত কৰোঁ। তেন্তে মানুহ আৰু জীৱ জন্তু দুয়োটাই সমস্যয়াত পৰিব। আৰু মই ভাবোঁ যে সকলো নাগৰিকে জলাশয়বোৰ পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰাটো উচিত।
অ' ঠিকেই কৈছা তুমি, আমি সকলোৱে পুখুৰী হওঁক বা নদী হওঁক। এইগিলা জলাশয়বোৰ আমি সংৰক্ষণ কৰিব লাগে।
হয় হয় হয় হয় ঠিকে কৈইছা। পিছে ছাত্ৰ ছাত্ৰী সকলে জল সংৰক্ষনৰৰ বিষয়ে কেনেকৈ সচেতনতা বৃদ্ধি কৰিব পাৰে। তুমি এইটো বিষয়ে তুমি কি বুলি ভাবা।
মোৰ মতে বিদ্যালয়ত আলোচনা সভা ৰেলী আৰু সজাগতা অভিযানৰ জৰিয়তে সকলোকে এই বিষয়ে বুজাব পাৰি বুলি মই ভাবোঁ।
হুম
আৰু বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকসকলকো পানী অপচয় নকৰিবলৈ মই ক'ব লাগে।
উম।
মোৰ মতে এনেকুৱা কৰিলেহে আমি ছাত্ৰ ছাত্ৰী হওঁক বা। ছাত্ৰ ছাত্ৰীসকল বা আমাৰ ঘৰৰ পৰিয়ালেই হওঁক আমি জল সংৰক্ষণৰ বিষয়ে সচেতন টা বি উঠি পাম বুলি মই ভাবোঁ।
হয়, হয়, হয় ঠিকেই কৈছা তুমি তাৰ কথাটো শুনি মোৰ ভালেই লাগিল।
অহ'
ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি আজি।
নিশ্চয়, নিশ্চয় মোৰো বহুত ভাল লাগিল তোমাৰ লগত আজি জল সংৰক্ষণৰ বিষয়ে কথা পাতি।
হয়, হয় ময়ো এইটো বিষয়ত মই বহুত দিন কাৰো লগত কথা পতা নাছিলো ভাল লাগিল। বহুত নজনা কথা শিকিলোঁ।
অ' অ' কেতিয়াবা আৰু কিবা জানিব থকা থাকিলে মই কল কৰিম আপোনাক।
হয়, হয়, হয় নিশ্চয়, নিশ্চয়, নিশ্চয় মোক যোগ যোগ কৰিব মোৰ মোৰো ভাল লাগিব। ঠিক আছে দিয়া অ'